হেল্ল' হয় নমস্কাৰ বাইদেউ
অ নমস্কাৰ কওকচোন
হয় মই আপোনাৰ হয় হয় আপুনি মোক চিন নাপাব বাৰু মই আপোনাৰ এই আমাৰ টাউনৰ যিটো আপোনাৰ ডাঙৰ চ আপোনাৰ ফেক্টৰীটো যে
হয়
হয় মই আপোনাৰ তাৰ পৰাই কলো মই তাৰ পৰাই কলো মানে মই তাৰে মালিক
হয়
হয় আপোনাক ফোন কৰাৰ কাৰণটো মানে আপোনাৰ নাম্বাৰটো মই এইখন বেনাৰত পাইছো পাইছিলো বাৰু
হয়
হয় মানে আপোনাৰ সৰুকে চাবোনৰ দোকান এখন আছে ন
উম উম আছে বাৰু
হয় মানে মই মানুহৰ পৰা আৰু মানে আপোনাৰ টাউনৰ ইমান কেইখন দোকান আছে তাৰ পৰা শুনিবলৈ পাইছো আপোনাৰ দোকানৰ পৰা বহুতখিনি এনেকে চেল যায় হয়নে
অ হয় হয়
হয় হয় মই মানে ভাবিছিলো আমাৰ ফেক্টৰীৰ পৰাও যদি আপুনি এনেকে চাবোন লব বিচাৰে তেনেহ'লে আমি আপোনাক দিব পাৰোঁ, আপুনি যেনেকুৱা ধৰণৰে বিচাৰে আমাৰ তাত আপুনি সকলো ধৰণৰ ধৰণৰে পাব ধৰক।
হয়।
এনে আপুনি বিচাৰিব নেকি?
হয় বিছাৰিম বাৰু, আপুনি আপোনাৰ ফেক্টৰীৰ বিষয়ে অলপ ককচোন মোক।
হয় আমাৰ ফেক্টৰীটো খোলা আজি আপোনাৰ তিনি চাৰি বছৰ বেছিয়ে হৈছে।
হয়।
আৰু এই ব্যৱসায়টো মই আপোনাৰ আৰম্ভণি মোৰ নিজৰ পৰাই কৰিছিলো বাৰু তেনেকে কোনো আৰু নাই দৃতীয়জন ব্যক্তি যেনে ধৰক মোৰ লগত এনেকেই কৰিছিল
হয়।
আপোনাৰ ধৰক ইয়াতে আপুনি বিবিধ ধৰণৰ চাবোন পাব।
হয়।
অ অ ধৰক আপোনাৰ আজিকালি ভেৰাইটিজ ভৰাইটিজ বেলেগ বেলেগ কোৱা যি চাবোন বিচাৰে আৰু আজিকালি আপনাৰ বহুত ধৰণৰ মানে বিভিন্ ধৰণৰ আপোনাৰ চাবোনটো ধৰ আজিকালি ওলাইছে যিবোৰ আপোনাৰ বাহিৰত যিবোৰ চাবোন পায়, সেইবোৰ আমাৰ ইয়াত নাপায় ত' মই মানে আজি অলপ দিনৰ পৰা সেইবোৰো ত তৈয়াৰ কৰিবলৈ পুৰা প্ৰচেষ্টা চলাই আছো অৱশেষত বহুতখিনি বাৰু মোৰ লাভো হৈছে এইবোৰ বহুতে মোৰ পৰা চাবন নিছেও
হয়
সেইবোৰে আৰু, আৰু তেনেকে মোৰ কৰ্মচাৰী আপোনাৰ ধৰক বাৰ-চ চল্লিশ পঞ্চাশ জন মান আছে আৰু, বাকী কি এনে আপোনাৰ দোকানখন কেনে চলি আছে?
মোৰ দোকানখনটো ভালেই চলি আছে। ভালেই কাষ্টমাৰ আহে।
হয় হয় হয়, আপোনাৰ এনে ডেইলী ইনকাম চৰ্ছটু কেনেকুৱা এবাৰ জনাব নেকি।
ডেইলিতো উম ভালেই চলে আৰু মানে ইনকাম ডেইলি ন আঠ তেনেকে হাজাৰকে আহি যায়।
আচ্ছা আচ্ছা। এনে আপুনি মোৰ পৰা জানিব বিচাৰে নেকি আৰু কিবা?
হয় মানে মই এতিয়া আপোনাৰ যদি কোম্পানীত চামিল হওঁ তেনে আপোনাৰ তাৰপা মই চাবোন আনিলে মানে বিছ আহ চল্লিশ পঞ্চাশটা চাবোনৰত মানে কিমান বেছি দামটো কিমানকে ল'ব।
হয় হয় আপোনাৰ মানে ধৰক এতিয়া মই এইটো ধৰক আপুনি এনে চাবোনৰ পিছ ধৰ আপোনাৰ দছ টকা নহলে যোনবিলাক অলপ দামী চাবোন আপুনি পঞ্চাশ টকা তেনেকে ধৰ বিক্ৰী কৰি আছে
উম
অ' মই আপোনাৰ যোনটো দশটকীয়া চাবোন সেইটো আপোনাৰ ধৰক পাঁচ টকা টকা নহ'লে ছটকাত ধৰ দিব পাৰিম। আৰু যিটো আপোনাৰ পঞ্চাশ টকীয়া চাবোন সেইটো আপোনাৰ মই পঁয়ত্ৰিশ টকাত দিবগে পাৰিম আৰু। তেনেকে মানে আপ আপুনি আমাৰ ফেক্টৰীৰ পৰা যদি বস্তুখিনি নিয়ে আমাৰ বহুত বুহুত কমত পাব আৰু ইয়াতে আৰু আৰু আপুনি ফেক্টৰী পাব, কিন্তু সিমানটো কম দামত আপোনাৰ কোনো ফেক্টৰীয়ে ধৰক নিদিয়ে।
উম
হয়, আপুনি এনে মাহত কিমান উপাৰ্জন কৰে মোক ক'ব নেকি আপোনাৰ দোকানখনৰ পৰা।
মাহত ভালেই বাৰু ভালে টকা উপাৰ্জন হয়। চ বিশ ত্ৰিশ তেনেকে হয় মনে।
হয় হয় আপুনি আৰু কিবা জানিব বিচাৰে নেকি মোৰ পৰা।
কিমান মানে দোকানৰ এনেকুৱা হেৰি আছে আৰু
আপোনাৰ না মোৰ এতিয়ালৈকে কমেও পঞ্চাছখনমান দোকানৰ লগত মোৰ কোম্পেনী কোম্পানী মানে ধৰক মোৰ ফেক্টৰীটো জড়িত হৈ আছে।
উ
তেনেকে, অ' জড়িত হৈ আছে আৰু আপুনি যদি আপুনি এনে জড়িত হ'ব বিচাৰেনে নাই।
মইতো ভাবিছো ন আপোনাৰ কোম্পানীটো যেতিয়া ভালকে চলিছে তেনে মই জড়িত হ'ব বিচাৰো আৰু। আৰু আপুনি যেতিয়া কৈছে কমতে এনেকে ছয় সাত টকাত দিম বুলি ভাবিছো তেতিয়া
হয় হয় হয় অ আৰু আৰু আপুনি এইটো ব্য্য়ৱসায়ে কৰি আছে নে আৰু বেলেগ আপোনাৰ আছে আৰু
মোৰ এনেকেটো চাবোনৰ দোকান আছে ন আৰু আৰু এনে গেলামালৰ দোকান এখন আছে
হয় হয় আপোনাৰ মানে উ ধোচা বনোৱা দোকান মানে আপোনাৰ হোটেল হ'ব চাগে ন।
উম উম তেনেকা আৰু।
অ' আপোনাৰ এনে হোটেলত আপোনাৰ ধৰক অ কাষ্টমাৰটো আপোনাৰ ডেইলীতো থাকি
উম, থাকে ডেইলি থাকে।
হয় হয় এনে আপোনাৰ মাহত ধৰক আপোনাৰ লাভটো কিমান হয়। উম
ত' হোটেলৰ মথা মাহত লাভটো দিনটোত চ ধৰ কাষ্টমাৰ ভালেই থাকে তেতিয়া ভালকৈ হয় আৰু
উ হয় হয় আপোনাৰ লাখত যায়নে
মাহত লাখল নাযায়গে
হয় হয়
পঞ্চাশ ষাঠি তেনেকে আহে আৰু
হয় হয় হয় হয় আপুনি এনে কাইলেতো ধৰক আপুনি ফ্ৰীয়ে আছে নহয়
উম ফু্ৰী আছো বাৰু
হয়, হয় আপুনি এবাৰ আমাৰ ফেক্টৰিলে আহি পেলাই বস্তুবোৰ চাই যাবহি। যদি আপুনি নিব বিচাৰে। হয় এনে আপোনাক চাবোন কিমান মান লাগিব
মোৰতো এ দিনত মানে এদিনত বহুত ভালকে কাষ্টমাৰ আহে তেতিয়া মোক ত লাগে ন এদিনতে ভাল মানে ভালে মমান চাবনে লাগে
হয় হয় হয় এনে আপোনাক কিমান মাল লাগিব ধক আপুনি গোটেই মাহটোৰ কাৰণে ধৰক মোৰ পৰা চাব নিছে আহ আপোনাক এনে ধক কি ল
উম পাঁচশ ছশ তেনেকুৱাকে দিলেই হ'ল আৰু
অ অ পাঁচশ ছশ আৰু আপোনাক ধৰক পইচাটো হাতে হাতে লাগিব নে আপুনি আ অনলাইনৰ যোগেদি ল'ব বিচাৰিছে।
আপুনি যোনটো সুবিধা পায় আৰু
হয় হয় আপুনি কাইলে আহিব আপুনি বস্তু স খিনি চাই পেলাই একেবাৰে আপুনি পইচা টো লৈ যাব আমাৰ তাতে মেজাৰ আছে মোৰ আমাৰ ফেক্টৰ তেনে তাকে আপোনাক তেওঁৱে দি দিব মই আপোনাৰ নাম্বাৰটো আৰু আপোনাৰ ডিটেইলছ খিনি দি থম আপুনি তেওঁৰ লৈ যাব আৰু বাকী খিনিও আপুনি চাই যাব পাৰিব
উম উম ঠিক আছে এনে আপোনাৰ কোনখতে আছিল বুলি কৈছিলে কোম্পানীটো
আপোনাৰ আমাৰ টাউনৰ এই চাইডৰ গলিটোদি সোমায় প্ৰথম প্ৰথমতে
অ ঠিক আছে
উম হয় হয়নেে আপোনাৰ এনে দোকানখন কোনেইটা আছে বুলি কলে
অ কাণখ এইফালে আহি যে তিনিআলি এটা আছে গম পাইছে কোনটো?
হয় হয় হয় পাইছো পাইছো হয় হয়। বাৰু ঠিকে আছে বাৰু, আৰু বেলেগ তেনেকে আৰু আপোনাৰ তেনেকে দোকান চিনাকি আছে নেকি যোনে আমাৰ ফেক্টৰীৰ লগত জড়িত হব বিচাৰা?
চাবোনৰ দোকান আছে আৰু দুখনমান মানে মোৰ। মোৰ পা নিয়েন সিহঁতেও।
হয় হয়, আপুনি সেয় তেওঁলোকক যদি আপুনি জড়িত কৰাই দিব পাৰে তেনেহ'লে আপোনাক মই তেওঁলোকে মোক যিমান দিয়ে তাৰ আপোনাৰ ধৰক চল্লিছ শতাংশ মই আপোনাক দিবলৈ ধৰক সাজু আছোঁ আপুনি সেইটো কৰি দিব পাৰিব নেকি
ঠিক আছে মই সিহঁতক ক'ম মানে যদি সিহঁতে বিচাৰে মই ক'বলৈ ক'ম আপোনাক মই যোগাযোগ কৰিম মই অ আপোনাক ফোন কট পিছাৰ মই সিহঁতক ফোন কৰি
হয় হয় হয় হয় আপুনি জনাব ভালকে
ঠিক আছে হ'ব।
হয়, আৰু বাকী ধৰক অম আপোনাৰ এনে ধ ধৰক টো আপোনাৰ মানে দোকানত এনে তেনেকে কৰ্মচাৰী কিমান মান হ'ব?
মুৰ মূৰটো দোকানত মই যেতিয়া দুখন হোটেল চলাওঁ তেতিয়া মই মানে কৰ্মচাৰী থাকে আৰু, কাৰণ মই এ তিনি চাৰিজন থাকেই আৰু।
উ হয় হয়, তেওঁলোক এনে আমাৰ কোম্পেনীৰ লগত জড়িত হ'ব বিচাৰে নেকি?
সিহঁত পাৰে বাৰু, মানে সিহঁতে যদি বিচাৰে পাৰে।
হয় হয় হয় হয় আ আপুনি তেওঁলোকক সুধিব, মই মানে এনেকৈ কৰ্মচাৰী আৰু বিচাৰি আছোঁ মোৰ ফেক্টৰীত কাৰণে ধৰ লগে, আৰু আপুনিও য যদি পাৰে তেনেহলে মোক তেনেকৈ অলপ কৰ্মচাৰী ধৰক বিচাৰি দিবলৈ আপোনাৰ মানে মই ম বহুত আপোনালৈ বহুত ধন্যবাদ থাকিব আৰু।
হয় হয়।
তেনেকে যদি বিচাৰি দিব পাৰে, আপুনি পাৰিবনে?
চাৰিম
হয় হয় আপুনি অনেকে বিচাৰি দিলে ধৰক, হয় হয়। তেনেকে আৰু আপুনি মানে দৰমহাটো কথা তেওঁলোকক চিন্তা কৰিব নিদিব, মই আপোনাৰ এজনক আপোনাৰ পোন্ধৰ হাজাৰ কে দিম।
হয়।
তেনেকে। কাৰণ মোৰ মানে মাহত ভালেমান টকা এটাই মানে মোৰ লাভ হয়।
হ'ব
হয় হয়, কি কলে?
কিমান মান লাভ হয় আপোনাৰ এনে উপাৰ্জন।
হয়, মোৰ মাহত আপোনাৰ এক লাখ বি মান হয় আৰু বিশ হাজাৰ।
হয়।
হয় তেনেকে মানে হয়গে, ত মই মানে তেনেকে দি তেনেকে মানে মই দিম, মোৰ মানে একদম বহুত মানেকে জৰুৰী হৈ আছে এনেকে অলপ কৰ্মচাৰী মানে বস্তু, আপোনাৰ এতিয়া আমাৰ ফেক্টৰীটো মানে লাহে লাহে ডাঙৰ হবলৈ ধৰিছে। ত তাতে মানে আপোনাৰ যোৰ তৰ পৰা মানে অৰ্ডাৰ বিলাকো আহি আছে আপোনাৰ এতিয়া চাবোন লাগে ধৰক বহুত জেগাত ত মানে অলপ কৰ্মচাৰীৰ মানে অলপ কমসংখ্যক হৈ গৈছে মানে বিচাৰি দিয়া তেনে মানে ভাল হ'ল হয় আৰু মইো ধৰক ইমান সময় দিব নোৱাৰো মোৰ আৰু এটা ব্য্ৱসায় আছে
হয় আৰু কি ব্যৱসায় আছে
হয় হয় মই আপোনাৰ মোৰ মই মানে আপোনাৰ হোম ষ্টে চলাওঁ।
হয় হয়।
হয় এনেকেই আপোনাৰ বাহিৰৰ পৰা মানুহ বিলাক আহিলে আমাৰ ইয়াতে থাকিব পাৰে। তেনেকে থাকা কৰা ধৰক। সেইটোও এটা চলাই আছো ত' সেইবোৰৰ কাৰণে মানে অলপ তালৈ যাবলৈ মোৰ অলপ অসুবিধা হয় মই যাও এনেকে এসপ্তাহ দুসপ্তাহৰ মূৰত যোৱা হয়
হয়
আপুনি মোক তেনেকে জনাব আৰু কেতিয়াবা যদি এনেকে দূৰৰ পৰা মানুহ আহাত মানুহ আহে যদি অসুবিধা হয় থাকিব পাৰিব তেনে আপুনি মোক কণ্টেক্ট কৰিব দিব
হয় হয় ঠিক আছে হ'ব বাৰু
আৰু আপুনি কিবা জানিবলগীয়া আছিল নেকি মোৰ পৰা হয় হয় এনে হয় হয়
আপোনাক মই কৰ্মচাৰী খিনিক কথা কম
হয় হয় ক'ব
আৰু আপুনি চাবোন খিনি কেতিয়া নিবলৈ আহে জনাব আৰু কাইলৈ আপুনি এপাক আহিব আমাৰ ফেক্ট্ৰৰিলৈ আপুনি মানে দেৰি নকৰিব পুৰা এঘাৰটা মানত আহিব কাৰণ আমাৰো মানে বহুতখিনি কাম থাকে অ আৰু পাৰিলে এপাক ময়ো যাম বাৰু হ'ব দিয়ক ন মই এতিয়া অলপ বিজি আছো
অ অ হ'ব দিয়ক